হেল্ল' অ
শুৰিছা নে আহ মই শুনি আছো কি খবৰ
আহ আছো দেই ত বৰ্তমান গৰমৰ দিন যে গৰমৰ দিনত কি কৰিম এতিয়া
ফেনৰ তলত বহি থকা অ কুলাৰ নহ'লে ফেন অন কৰি বহি থাকা আৰু কি কৰিবা ঠাণ্ডা বস্তু খাবা হেল্ল' হেল্ল' শুনিছানে মাত তটো অহা নাইচোন
অ এতিয়া কোৱা কোন এটা আহিছিলে মই কোনটো আহ
অ' বাকী কিবা একজামৰ কাৰণে প্ৰিপেৰচন নহয় বাকী কিবা একজামৰ, অঁহ
একজামৰ কাৰণে প্ৰিপৰেচন, অঁ এ কৰি থকা হৈছে বাৰু। কিন্তু নতুন গতিকে মোৰ মানে এতিয়া অয়েলৰ একজাম এটা আছে। কেতিয়া আহে জানো লিষ্ট কেতিয়া মাৰিব নাজানো, কিন্তু তাৰ কাৰণে পঢ়িবলৈ হা ৰেডী হৈছো আৰু
এডভাৰটাইজমেন্ট ওলাইছে নেকি?
এডভাৰটাইজমেন মানে এনেকুৱা সময়ত ওলাই আনকালে।
অঁ
তাৰপিছত ছমাহ মান সময় থাকে।
অঁ
ছমাহ সময় ভালকৈ পঢ়িবলগীয়া হয়।
অঁ
আজি ইমান বছৰৰ পৰা দি আছো কিন্তু- হেৰি কে পোৱা নাই সেই চাৰি পাঁচ নম্বৰ কাৰণে থাকি যায় মানে তেনেকুৱা,
অঁ এবাৰ আহিলে ভালকে দিবা আক।
উম নাই নাই ব্যস্তও থাকো নহ বহুত বেলেগ বেলেগ কাম বোৰ থাকে যে। এটো কাৰণে আৰু তোমাৰ কোৱা কেনেকুৱা হৈছে কি হৈছে- ক কাৰণে কৃপা কৰিছাগে?
মই তাকেহে, এ অকমান বেলেগ ধৰণৰ প্ৰজেক্ট এটাত সোমাই ললো তাৰমানে, অঁ প্ৰিপাৰেচন ভালকে হোৱাই নাই মোৰ এইবাৰ চি টেট এপ্লাই কৰিলো। কিন্তু এতিয়াচোন পঢ়িবলৈ টাইমটো হা।
অ' চি টেটৰ অ '
লাভ পৰা নাই।
আটছা চি টেটৰ মানে হেৰি টো ত একজামটো টো হ'বই চাগে এতিয়া।
হ'ব ছেপ্তেম্বৰ হ'ব। ছেপটেম্বৰ ছেপটেম্বৰ ফাৰ্ষট উইকতে হ মে বি
আচ্ছা উম। তেনেহলে তুমি তাৰ কাৰণে টাইম এটা এটা উলিয়াবা আকৌ তিনি ঘন্টা চাৰি ঘন্টা।
তাকে আ তাকে আজি অকমান বহিলোঁ বাৰু। উম আৰু প্ৰেক্টিচ মানে বহুত ভালকে কৰিব লাগিব হেৰি। কনচেপ্ট বিলাক ক্লিয়াৰ হ হ'ব লাগিব প্লা যেন ক্লিয়াৰ হৈ গ'ল। আৰু টাইম মানে অকমান কম থাকে চি টেটৰ হেৰিত। কম সময়ে মানে কুয়েচন খিনি কৰিব পৰাকে বহুত প্ৰেক্টিচ লাগিব
বহুত প্ৰেক্টিনি লাগিব, টাইম মেনেজমেণ্ট টো বহুত ইম্পটেণ্ট।
উম টাইম মেজমেট বহুত ইম্পৰটেণ্ট মানে অ' বেলেগ। একজামতো এনেকুৱা থাকে ন' এটা কুৱেশনত তোমাৰ ধৰা দুটা কাৰেক্ট। নিচিনা থকা অপশচন দিলে তাৰপিছত। দুটা মানে একেবাৰে ৰং অপচন দিলে হয় নাই ত' দুটাৰ মাজত। কম্পিটিশন কৰি মানে ধৰা কৰেক্ট তুমি বাচি লিখিলা কিন্তু চিটত এনেকুৱা ধৰনেকে। ধৰা এ চাৰিটা অপচন দিব, চাৰিটাই তাৰমানে অকণমান অকণমান হয়, লাষ্টত এটা মানে নহয়। তেনেকুৱা আৰু তাছত কেতিয়াবা এনেকে সুধি দিব কোনটো অশুদ্ধ সেইটো সুধি দিব সেইটো হলেত' তুমি প পটককে দি দিলা কিন কোনটো কোনটো শুদ্ধ বুলি যদি দিয়ে আকৌ অপশ্যন দিব এ, বি, চি তেনেকে দিব। গোটেই কেইটা পঢ়িব লগীয়া হয়, পঢ়োতে মানে টাইম লাগে আৰু পইন্ট হিচাপত নাথা ন' বস্তুতো, এনেকুৱা এনেকে থাকে ধৰা, এটা এটা চেন্তেন্সত থা কে হেৰিবিলাক অ, যোনটো আমাৰ পেদাগজি বুলি কয়, সেই বস্তুখিনি অ টাইম লাগে আকৌ, কিন্তু টাইম আকৌ কম থাকে তেনেকুৱা। উ অ'।
তেনে তুমি তোমাৰ কিমান অ, কমপ্লিট
ক, কমপ্লিট কমপ্লিট মানেনো মই আজি গৈছোঁহে, পঢ়িবলৈ যষ্ট বহিছোঁহে আজি তেনেক ইয়াতকে আগতে এবাৰ নোটচ বিলাক বনোৱা আছে ত' সেইখিনিৰ পৰা ইমান সহায় হ'ব বুলি ভাবিছোঁ। তাৰপিছত হেৰি, অ, ইউটিউবত তেনেকুৱা ক্লাছ বিলাক দিয়ে। ত' এইবিলাক অকণমান চাব লাগিব। বাকী মোৰ মাততো আহিছে ন' ভালকে?
হা হা?
হ'লেও ভাল অ'।
অলপ মানে বহুতে হয় দিয়া, এতিয়া মই বাহিৰত আছোঁ। চ' অলপমান শুনা বহু হৈছে।
অ অ', মোৰ ভাইটি এটা মানে অলপ এইবোৰ আইডিয়া আছে, মই সুধি চাম দেই। এনেকে কি, কি ধৰণে প্ৰিপেৰেচন কৰে।
অহ, চিত এ তৰ কাৰণে? অ'। অহ। কিবা কাম কৰিছা নেকি এতিয়া? হেল্ল' কিবা কাম কৰি আছা নেকি? ত' মাততো বহুত দূৰৰ পৰা আহিছে তেনেকুৱা। অ', তেনেকুৱা লাগি আছে, আ বুজি পোৱা নাছিলোঁ ভালকে।
এতিয়া এতিয়া শুনিছা এতিয়া শুনিছা?
এতিয়া শুনিছোঁ। আৰু
এই যে ইউটিউবত থাকে যে, দীঘল দীঘল ভিডিঅ'। সেইবোৰ সেইবোৰ চাবা, মানে এইবোৰ হিন্দী যোনটো হিন্দী মিডিয়ামত হিন্দী মিডিয়ামত পঢ়া হিন্দী যোনখিনি বুজাই
অ', বুজিছোঁ অ'। হিমানছি, অ', অ'। হে এতিয়া হেৰিত আছে আপ-তোমাৰ লেটছ নান বুলি চেনেল এটা আছে। হিমানছি হা, তাই মানে বহুত ভালকে বুজায় যোনটো চি ডি বি পাৰ্ট। ভালকে বহুত ধুনীয়াকে, মানে আমাৰ ইয়াতে তাইকে ফ'ল' কৰে মানে, যিমান চিটেট দিবলৈ যায় তাহাঁতি। উম।
আৰু এনেকুৱা মেথ চেছবোৰ কেনেকুৱা
মেথছ। মেথছৰ ধৰা মই যদি এল পিৰ কাৰণে প্ৰিপাৰেচন কৰো উম, বেছিক খিনিয়ে আহে বেছিক বে বেছিক মেথছ বিলাকে আহে, কিন্তু মানে ফাৰ্ষ্টত কৰিব পাৰিব লাগে সেইটোৱে। মই তোমাৰ এ, মেথছ অকমান গাধ। টাইম লাগে, সেইটো কাৰণে দিকদাৰ হয় আৰু।
তুমি তেইছ, তেইছ চাবলৈ বা আকৌ, কেনেকুৱা হ'ব। এ, বিদেশবোৰ চালে ভিডিঅ'ছবোৰ চালে গম পাই যাবা, কেনেকুৱা ধৰণে কৰে কি কিছুমান বস্তু মানে, ক'ড কডিং নিচিনা থাকে মানে। এনেকে কৰিলে তেনেকে, এনেকে কৰিলে তেনেকে।
অঁ মই পেপাৰ দিম দেই তোমাক মোক অলপ হেল্প কৰি দিবা তেতিয়া হ'লে মেটচত। তুমিতো ঠিকে আছা। উম। না না বেছিক খিনিয়ে আ বেচ চিক খিনিয়ে আহে কেলকুলেশ্যন অঁ ধৰা তেনেকুৱা কিন্তু অকণমান টাইম লাগে আ অলমান ঘূৰাই পকাই দিয়ে, কিন্তু বেছিক মেট খিনি দিয়ে পানী মানে। তোমালোকৰ কাৰণে তো ক'বই নালাগে বহুত ইজি হ'ব কিন্ ত্ত মই অ' ত অলপমান দিমাগতটো নচ'লে আও মেথছ বুলি ক'লে। ভয়টো লাগোতে লাগি যায়। সেইটোৱে দিগ
আৰু হেৰি যে ৰিজনিংটো আহে নাই?
আ ৰি তোমাৰ তামানে এনেকুৱা মেথছত তোমাৰ এনে থাৰ্টি মাৰ্ক্স থাকি ব টো। ত থাৰ্টিৰ ভিতৰত ফিফটিন, ফিফটিন মাৰ্কচৰ অংক থাকিব সেই ফিফটিনৰ তোমাৰ সাত নম্বৰ ধৰা সাত দুগুন চৈধ্য ন চৈধ্য পোন্ধৰ চাৰে সাত বা আঠ নম্বৰ তেনেকুৱা অংক আৰু ৰিজিনিং মিক্স কৈ আহিব। ফিফটিনৰ ফিফটিনৰ মানে সেই তেনেকুৱা। বাকী টো বাকী পোন্ধৰ নম্বৰ মেথছ পেদাগজি পেদাগজি কুৱেশন আহিব মানে এনেকুৱা ধৰা, ত' তুমি ক্লাছ ৰুমত সোমাই অংকটো তাৰ মানে কেনেকে শিকাবা বা ল'ৰা ছোৱালীয়ে অংকতটো কেনেকে আয়ত্ব কৰিব, অংক ওপৰত কিছুমান থিয় থিয়ৰি থাকিব। যোনটো মানে পঢ়া বলে থাকে বা হেৰি সেই তেনেকুৱা যোন থিয়ৰি আমাৰ হে হেৰি থাকে পেদাগজি বুলি কয়। সেই বস্তু খিনিৰ ওপৰত কোৱেশ্যন আহে মানে। উম, তেনেকুৱা এনে প্ৰতিটো চাবজেক্টতে তোমাৰ এতিয়া মেথ্ৰছ অসমীয়া, ইংলিছ তাৰপিছত তোমাৰ আৰু কি আছে পেদাগজী আৰু তাত থাকিলে তোমাৰ লেংগুৱেজ আৰু এখন থাকিব ন দুটা পেপাৰ। সেইখিনি চবৰে থ্ৰাৰ্টি থ্ৰাৰ্টিকে থাকে। আহ হ'লেও আহ তোমাৰ মানে গোট গোটেই থ্ৰাটিটো তোমাৰ সেইটো কুৱেশ্যন নাহে পেডাগজি ফিফটিন মাৰ্ক্সৰ আহিব মানে প্ৰতিটো পাৰটশ্ব সেই তেনেকুৱা।
উম।
উম, বেলেগ এক্সামতকৈ অকনমান বেলেগ মানে এইটো তুমি যদি ভাবা আৰু হেৰি বেলেগ এক্সামৰ লগত একেলগে প্ৰিপেয়াৰ কৰোঁ বুলি নহয় মানে ইয়াৰ প্ৰিপেয়াৰচন তোৰ কম্পিলিট বেলেগ হ'ব আৰু
অ'
উম। ক'ৰ আৰু
তেনেহ'লে ভালকৈ প্ৰিপেয়াৰ কৰিবা আৰু
উম।
তাৰ পিছত খ ভাত খালা নাই?
অঁ ভাত বাৰু উম খালো খালো তোমাল তুমি তুমি তুমি খালা?
অঁ মই খালোঁ খালোঁ।
অ খাল খালা নে বনাই আছো বুলি কৈছিলে অলপ আগত?
এই লগৰ জনে আকৌ আহিছে মানে এতিয়া এই তাৰ কাৰণে নাই মানে স আকৌ বনাবলগীয়া
অকল নিজৰ কাৰণে বনোৱা হৈছিলে নেকি
মই ৰাতি অলপমান আছিলে স খাই ৰা বনাবলৈ ই নকলে আকৌ ই খাই আহিব বুলি ভাবিলো
অ আৰু হেৰি চৰস নেকি
এই অ অ
অ অ অ অ ঠিক ঠিক ত কৰ'বাত গৈছিলে ইমান সোনকালে আহিলে যে
ত এক্জাম আছিলে
অঁ ঠিকে আছে
একদম একজাম মানে তাৰ বেগ মে কি আছিলে জানো তাৰপিছত নাজানো তেনেকে কিবা এক্জাম এটা আছিলে
অ
দি কে নে
অঁ অঁ অঁ অ বাকী সি প্ৰজেক্টৰ কাম বিলাকো কৰি আছে সপায় ভালকে ন
ভালকৈ পমবহুত ভালকৈ পাম এক্সপাৰ্ট হয়
ঠিকেই আছে উম
তাৰপিছত হেৰি গৰম বন্ধ কবাত ফুৰিব যাব লাগে নহয়
গৰম গৰম বন্ধ গৰম বন্ধনো ক'তনো আমাৰ
গৰম বন্ধা কৰা কৈছোঁ ল'ৰা ছোৱালী আগতে হাই স্কুলত পঢিশ থাকোঁতে আমি গৰম বন্ধ পাইছিলোঁ এদিন বুলি মছো ক
জুলাই
জুলাই মাহটো একচলি গৰম অ জুলাই মাহটো একচুৱেলি গৰম ব হয় হয় সেইটো আমি সেনেকেই সৰু পৰাৰা শিকিছিলোঁ ন শুনিছিলোঁ শিকিছিলোঁ বুলিব লাগিব
সৰুতেতো গৰম বন্ধ বুলি ক'লে এটাই অপচন ন মামাৰ ঘৰলৈ যোৱা ফাৰ
অ ত' কি হ'ব কি প্লেনিং আছে
ভবা নাই দেই এতিয়ালৈকে মানে ভবা নাই চাও কি হয়
ভবা নাই
না না